অঁ কি কৰিছ
অঁ ভালে তই ক'
আছো এনে ইমান গৰম
অঁ তাকেতো অঁ অলপ আগতে এই কালি নেকি না আজি ভূমিকম্প আহি গ'ল ন
অ হয় দে ন
অঃ মোৰ তাত জানা নটিফিকেচন আহিছে হাঁ মই ভাবিলোঁ কিহৰ বা নটিফিকেচন আহিছে মই এনে মই নটিফিকেচন টো আহিছে মই ভাবিলো কি কয় অসমত ভূটানত নেকি কত জাগাত এটা হেৰি আহিছিল হা কত জাগাত এটা আহিছিল কি তাতে একদম মানে ম স্ত মস্ত জোৰকে আহিছিল ভাবিলো এ মস্ত জোৰক আহিছিল ইয়াতে ৰেডিঅ' এক্টিভিটি আছিল আৰু মানে ইয়াত একেলগে আহি আছিল মই দেউতাক যাই কওঁ ভূমিকম্পৰ কিবা নটিফিকেশন দিছিল চাচোন দেউতাই ডাইৰেক্ট কৈছে যে এনে এনেকৈ আছে যে এনে এগলা নাহে মই চখত বহি গৈছো তা চাও আজি কোনে কি মিছা কথা কৈছে দহ ছেকেণ্ডৰ পিছত সঁচা ভুমিকম্প ৰিচিভ আছে
অ লাহে লাহে আহিছে কিন্তু
ইমান জৰকে অহা নাই
উম
তাৰ পিছত আহি ভূমি আহি গ'ল চবে দাউৰি আহিছে আমাৰ ওপৰৰ পৰা
অ এই ওপৰত বিল্ডিঙৰ ওপৰত চাগে সেয়া হয় ন
অ বেছিকে হে হৈ যায়
অ
আমাৰ তলৰ ইমান নহয় সেইকাৰণে দৌৰি দৌৰি যাব যেনে
অ ভয় লাগে না ওপৰৰ পৰা
উম যাবা যাব কি কৰি আছা
এ নাই এনেই কাপোৰ বোৰ দিব আহিছিলো বাৰু বাহিৰৰ পৰা
অ অ অ
আজিওতো বৰষুণ অ বৰষুণ দি কিনে কিনো আৰু
এ হয় দে আৰু কি জানা এই বৰষুণটো দিছে দিনতে দিছে ঠিকেই সাতে দিছে একদম আন্ধাৰ হৈ আহিছে তাৰ পিছত আকৌ ৰ'দ টো দিছে খুব বৰষুণ আছে এতিয়া আৰু কি একে গৰম মোৰ যে চ ই গান চান
এনেকে আহিলে বোলে কিবা অ সেই শিয়ালৰ বিয়া থাকে
উ উ শিয়ালৰ বিয়াখন চাইছা তাত তেৰিগি কি হয় নাজায় কোনে আৰু আছিল নহয় এই যোৱা বছৰ কিবা মাৰ্চত গৰম দিছিল তেতিয়া আৰু ওলছে যে সেই বিষয় কয় বিয়া কৰিছিল তেতিয়া মষ্টৰে বান পানী আহিছিল তাৰ পিছত কি যে এইগিলাখান কৰা হয়
উ
আহ মেকিকো
কৰি আছে নেকি
অহ এই মোৰ হাতত আছে এখন কামৰিও আছে চিল্কিও আছে তইতো কৰোৱা নাই সামুচিছে ইমান কিন্তু ভয়ত খামুচছে মানে বেলেগ মেকৰি হেৰিহব
অ আছা
সেই মানে ইমানো লাগি থাক সদ ঘৰতে ৰাখো আৰু পোৱালি না এ মৰো নষ্ট কৰো মই তাৰ আৰু কি কালাৰ জানো অৰেঞ্জ কালৰ অই আজি কালি ত্ৰন্দিংটো আছে এইটো
উম
হা তাকে আৰু
অ'
কিবা সাপ আছে হা
আয়া বাকী ক হেল্ল'
কত দিল
কি ক'ত আছে
নকবা কেলে
হেল্ল' অ ইমান দূৰত গুচি গৈছা
ৰত আছ নেকি নহয় মই মোবাইলতটো এই হেইত দি কেনে কথা পাতিছো আওআ
অ নাযাবি সেই কাণত লবি সেন কেও শব্দ নাপায় খনত লাগি দেইৰেক
চোন পিন্ধা আছে
অ হেডফোনত নাহে সেনকে ডাইৰেক্ কাণত থাকব লাগ ব তেতিয়াহে আহিব
অ আচ্ছা আচ্ছা
দেঠা মস্ত
তি লগাই
অ লাজ নাই সেনকেও হব বাত অ বাকী পঢ়া বাতি সেইহেটো কমাৰ্চ লৈছে ন অ কিয় টিউশন চিশন লৈছা কৰ'বাত
অ অ অ লৈছো ওচৰৰত দেহ
আহ ঠিকেই হ'ল ভালকে পঢ়া শুনা।
অলপমান হেৰি কৰিব লাগে ল'ব লাগে পিছত নহ'লে আৰু দিগদাৰ হব অ সুবিধা হয়
ইলেভেনত লৈছিলা
টোৰ এনেই গল
নাই হে ম মস্তি কৰোতে গৈছে দে। চবৰে গৈছে উম তাকেতো
উম
অ আজি এতিয়া গহণ চাৰ আহি গৈছে ন কিবা অলপ শান্তি লাগিছে এইকেই দিনত চে
অলপমান মানে ব
শান্তি উম অ বাছা এনেকে যদি কালিও বৰষুণ আহে ন বৰ বহুত শান্তি থপ
উম মই ত আজি ভিজি ভিজি আহিছো পুৰা
হে
তোৰ মাঠা টো আৰু থুলো। তেতিয়া দিনত পোৱাল সেই লগা আছে তোমাৰ শুকোৱা শুকোৱা তে
উম
ৰহনত গোন্ধাই নহয়
উম উই ভাত চাত খালা?
অ
সাত
ভাত নাই ভাত এ হে মায়ে এই ওলাই গৈছে আহি কিনে বনাব পিছত
অ সেনেকে ইমান দেৰিলৈকে খোৱা নাই তাকে ভাবি আছো
অ আমি খাওঁ ব বৰ বেছি ৰাতি নকৰো সোনকালে হল। এ চ চাহ খালো চাহ লাল চাহ তই খাইছা?
নাই খোৱা এই ইয়াৰ লগতে লাগি থকা হ'ল মেকুৰীটোৰ লগত
মোকো এতিয়া মেকুৰী লাগে এটা
এ লৈ ল'বি ৰাস্তা ঘাটে যি আছ অ এইটো অকলে পাইছিলো জানা স্বামী
নেটৰ্কটো এইটো কিয় ভ
হৈছে দে এতিয়া ভাবিছে
বেয়াও লাগে ন মৰিগলে
অ সটোয়ে হয় বহুত বেয়া লাগে সেনকে তইতো সেনেকে দেখিব পৰা নাই, মইতো আৰু ইয়াতো মই চাবও নোৱাৰিম মই ইমান বেয়া লাগব মনত
হে নাভাবি ব ভালকে ৰাখিলে হ'ল। বেজি চেজি মাৰি ভালকৈ অলপমান
মই সেইটোয়েতো ভয় লাগে যদি বেজি দিয়া পিছ পিছত আৰু কিবা হয় আৰু সেইবিলাক দিয়াৰ পিছতেটো বহুত বেমাৰ হয়।
নহয় ভালকে যাতে সেই এ কামোৰ দিলেও যাতে সেই নকৰে আমাক এফেক্ট নকৰে ছেচ
সেইটোয়ে ভাবি আছো আমাৰ ওচৰত এটা মানে কি হৈছিল হাঁ মই যোনদিনা আনছো আৰু সেইটো বেছি বাহিৰতে থকা জায় সি সিতো বহুত ডাঙৰ হৈছিল, সৰুতে আছিল আৰু আমি যেতিয়া ঘৰত নতুনকে আহিছিলো এইটো ঘৰত এয়া এতিয়া এই সিটো মেকুৰীটো প্ৰথম বাৰ কিবা সেই জীৱ জন্তু আমাৰ ঘৰত আহিছিল, ত তেতিয়া এ তাকতো ৰাখিলো আমি ঘৰৰ ভিতৰত ইমান ৰখা নাছিলো একবছৰ হয় নেকি ঘৰত তাৰপিছত ৰাখিলো তাৰপিছত ই আমাৰ আৰু ঘৰত এই বহুত এই কৰা হৈ গল বহুত ঘিন চিন লগা গ'ল সেইকাৰণে মাৰ ত' তাক বাহিৰতে দেখা নাছি দিয়া হৈ গল, সেইকাৰণে এতিয়া বাহিৰত থাকে সি এয়া মই আৰু ইয়াক লৈ আনিছো নহয় ভাই ত মোৰ ওপৰত বহুত খং কৰিছেি কি কৰি আৰু কিন্তু মই তাৰ পিছত সিদিনাই ৰাতি এ বহুত দিগদাৰ দিছিলে মই মানে সি
ভুক নাই সেইকাৰণে সৰু সৰু একদম কিবা কিবি একদম গাখীৰ চাখি কিবা কিবি দিয়ে থাকিবি লগালে অমান এই যে পাই নহয় কিনিব সৰু বাচ্ছাৰ কিবা কিবি খুৱাই থাকিলে হ'ল দে সোনকালে ডাঙৰ হ'ব
অ হয়ে হৈয়ে আছে এতিয়া এসপ্তাহ হ'ল আমাৰ অনা এই খিনি মানে কি হৈছে মই যদি এনে আনিলো সিদিনা অনাৰ পিছত মোৰ মায়ে বহুত খং কৰিছে মা মানে একদম মোক চুক ফুলি গৈছে জান নোৱাৰে মোৰ পাপাইোৰ সমস্তে ভাল পাইছে মে পাপাই একদম মগিলাখনান ভাল পায় মানে ত' তাৰ নেক্স দিনা মানে আমাৰ বহুত লেঠা হৈছে অ। নাই ম ত ভাল ন পায় আম
আচ বাপ অ ভণ্টি বাপাই এই কয়া আনিছ এই থ যাবৰি না যাব দ নাই ন
আহ সনকে থাকে এ এ এ অ তই কৈছিলি দে তোৰ ভণ্টি এনেকা বেয়া কৰিবাব লাগে অ
বেয়া পাই তাই মানে অদি কাম কৰিব পায়
সেই তাৰ পিছত তত আমি এই একৰাতে চালো হা যে কি কৰে সি নাই একো ভা নাই না উতা ন ময়ইো ভাবি আছো টেনশন হৈ গৈছে সি তেয়া নকলে তাৰ বেমাৰ হৈ যাব। ত' আমাৰ ওচৰৰত এটা আইতা থাকে হা আ আইতা। তাতো আমাৰ এই বহুত মানে একদম বহুত ক্ল'জ হয় আমাৰ ত আইত তোৰ বহুত এই কুকুৰ মেকৰি এই খানা চানা দি বহুত ভাল পায় আৰু মানে নিজৰ ঘৰতো আছে আৰু বাহিৰত। বহুত খানা দি ভাল পায় ত আই ভাবছো যে আই অ হেংকা হয় মুত ভ সময় সেই এতিয়া তোক মই বহুত ভাল পাওঁ অ সঁচা অ আইতাৰ এইজ কিমান জান ত নাইনটি আপ হ'ব আইতাৰ এইজ কিন্তু দেখাত নালাগে যে আইতাৰ নাইনটি মান হৈছে। বুত বহুত আয় এটা সেইবাৰ লাগিছে তাইৰ ওপৰত। চলতাই
আহিবান একদম মানে সৰ্গত যাব
সঁচা মইতো ময়ো তাক আশীৰ্বাদে দিছো এ এইগিলা খানক মইতো বহুত ভাল পাওঁ মই এইবিলাক যদি মেকুৰী
কিছুমানে যে মাৰি কাটে সেই কৰিবোৰ নাপায় দে গৰম পানী ঢালি দিয়ে এই বহুত ভাব আমাৰ ওচৰত কিছুমান মানুহে মেকুৰী দেখিলে মানে এই চাহ একদম গৰম পানী ধালি দিয়ে গাত
এ হৃদয় চিদয় ৰাখছে নেকি এহঁত তাৰ
হয় দে ন
বহুত বেয়া লাগে মানে এনেকোৱা হলে ন ক'ব নালাগে তাৰপিছত আমি আইতাতোক দিলো এসপ্তাহমান থাকিলে মানে আমাৰ ইয়াতে এতিয়া সেই যোগাৰ নাছিল ই মানে আমি যেতিয়া পাৰ্ক খত গলো তাই আৰু মই পাৰ্কখনত যোৱাৰ পিছত
এইবাৰ ভাত ভাত চাত নাখায় নেকি ভাত মাংস হাৰ্ডি চাৰ্ডি মাছ
উম মাছ খাই এই কেনত যে পায় মাছকেইটাত তাৰ লগত মিক্স কৰি খাইছে দি ছিলো মানে আইতাই মানে সেনেকে দিছিল মইতো অহাৰ দিনাৰ লগে লগে আমাৰ তাত ত এই ডাঙৰ মেকুৰীতটো থাকে কেট ফুট থাকে এই যে সৰু সৰু এটা এটা ষ্টাৰ ষ্টাৰ সেইকেইটা আছিল সি খাইছে বহু একদম মানে লাগাতছে বেছিয়ে খাই দিছে বহুত খালে তাৰ পিছত গাখীৰো খালে তাৰপিছত সিদিনাই ৰাতি বমি হৈ গল তাৰ মোক ৰুমৰ ভিতৰতে তাৰপিছত মই চাফা কৰিলো এইখিনি চাফা কৰাৰ পিছত এই নেক্স দিনা আহোতে সি মানে মানে বহুতবাৰ দুবাৰ নে তিনিবাৰে উঠাল মোৰ সেই ৰাতিখনতে মোৰ অশান্তি লাগি গল সেইকাৰণে মই আইতাক দি আহিলো আইতাই এতিয়া এতিয়াতো মোৰ ঘৰতে আছে দেচোন এসপ্তা
হয়
ন
অ দিয়া দিয়া
অ দিয়
অ